হেল্ল' আহ এ আছো এনেই।
ভিষন শেষ কেইতা আছিল? হয় নেকি?
উম।
কেইজন অঁ ঘৰত যায় ঘৰত।
আহ ঘৰত যাই কৰু
উ
হয় ইাত এতিয়া তাত কথা পাত। পালি না অ মই তাত ফোন কৰো ফোন কৰো কেনেকে ফোন কৰ মই গমে নাপাওঁ।
তক দিয়া নাই এতিয়া এখনক কালি এইটো সেই কি কিবা কৈছে টেক যে কৰিছিলি।
মেছেজযে দিছিলো ৰিপ্লাই দিয়া নাই দেখোন। ফোন
চিন কৰিছে না নাই?
চাং ৰ। উহ ফোন দেখোন কৰা নাই।
অ কৰব দে কৰলেই, সি পঠাব না পিছত পঠালে হৈ যাব। এখন কি কৰবি?
এখন পিছত নকৰো, এনে থাকিম। আ ইতাত কি কি কৰবা লাগে কথ ক?
পাবি সি দিলে, টেক্স আৰু ৰেকৰ্ডিং অন হলে পাবি।
দেখা নাই ফুৰিলা
এ মেছেজ, এ অকে কিবা পঠালে আহিব। ইয়াক কম ৰ মই একবাৰ, কা
হয় এতিয়া এপত কথা পাতি থাকিলি বেলেগে ফোন কৰিলি ৰিচিভ কৰিবা পাৰি না?
নকৰবি এতিয়া কিবা হৈ যাব এতিয়া, কাটি যাব। এতিয়া মানে আছ কি কৰিছে কিবা। পিছত খবৰ চবৰ ক হেল্ল' হেল্ল' হেল্ল' পাছফাইলতে অঁ। অ, এ নে তই বষ্টি গৈছিলি বোলে।
অ মই
আজি কিবা যাৱা নাই, স্কুলত?
আজি নেগেলো। তইটো যে এইতা এপত কথা পাতা, হাই যে কিবা শুনি কেনে দিয়া সেই যে লেখা গিলা, এগিলা এ ফৰ চাইজ পেপাৰত লিখি কেনে দিয়া নেকি?
কি চাইজ পেপাৰত?
এ ফৰ চাইজ গিৰা বগা ফিল্ডত লিখি দিয়া
নাই নাই টেক্স্ট, যেনেকা তুমি এছ এম এছ লেখা।
মোবাইলতে লিখি দিয়া?
অহ।
অসমীয়াত লিখবা লাগে? ই বাবা মোবাইলত অসম লোই ন মোৰ কি বৰ্ড খতা ডাঙৰ শব্দ গিলা নাহেই। ৰেপ চেপ দিয়া গিলা
আহিব এতিয়াতো চিলেক্ট কৰি অনা নাই বদখন এক সপপ্তাহ মই অসমীয়াত ত অসমীয়াত বেছি নেলেখা বোধয়
অ নেদেখোয়েই
সেইকাৰণে
বহুত ৰয়েলি ভাল লাগে না।
অ ঘট মানে সেইতি আৰু কি কি থাকে, লিখা থাকে এইিলাক
কিমানটামান লিখিলি আশী টকা পাই।
নহয় এতিয়া
তিতা বেছি পায় নেকি? অ অ
এতে কব নৰি এতিয়া।
অ অ
আজ কালি স্কুলৰ যে সন্মিলন আছে দে শুন আহিবি নেকি
কালি আমাক মাতাইছে কিন্তু টো নাযাওঁ তহত যাবি নেকি? এ নাযাওঁ ৰখি থাকিব লাগিব।
অ এতিয়া কি ঘৰটে গোৱলপাৰাৰ নেকি?
গ গোৱালপাৰ মানে যিমান স্কুল আছে এল পি স্কুল এতিয়া ইতিয়া চেনটাৰ দিছে এতি কিমান বা খন এল পি স্কুল লৈছে।
অ ', এইকাৰণে পেণ্ডেলো বনাইছে দেখোন আজি।
উম',
আৰ - আৰ কি
তাকেইটো
গাৰ্জেন গিলাকো মাৎসে নেকি?
গাৰ্জেন মাতা নাই বুধই, অই এতিয়া এপত কিমান টাইম কথা পাতব লাগে? দস মিনিটৰ বেছি পাত তিলি কিবা হ'ব?
অ', নহয়। টুৱেলভ হ'লে অট'মেটিক কাটা যাব।
অ', - অ', আৰু দছ মিনিটৰ কাম হলি?
কিছু হয়। আৰামটা কম হব।
ধ আশী জাগাত দৰুমা
অ', - অ ', সেইটোৱেই
উ', - উম', তই যে পাইছিলি পঁচিছশ কিবা কিবি। পেলা ফ
অহ ', তৰ ভাইটি আৰু শুমন্ত
অহ ', - অহ',। দৰব দূৰছে ন নাই।
নাই এনেই আহে। আমি আহাতে ৰখি আছো ৰাস্তাত। নি
অ', দৌৰা নাই?
দৌৰা নাই।
উম ',
দুইবেলা ধৰিব নেকি পুৰা।
হম ',
ৰাতিপুৱা দৌৰছে দেখোন।
অ', - অ', এনেই বাইক লৈ গৈছিল নেকি?
অ', চিমানন্তৰ বাইকটা
অ', - অ',
ট্ৰদিশন অচৰতে ন দূৰত?
হাহ ',
দি চ ওচৰত ন দূৰত। অ'।
উম! উুহু।
এখন পঢ়ালেই।
সীমান্তহাতৰ ঘৰলৈকে।
অ, সি নপৰে এখন
পৰা সি মোক হিংসা কৰিছে, যে সি আবেলি কৰাই, সি মোক বৰ হিংসা কৰে।
নৰ এতিয়া আহিছে বোলে, ঐ কাৰ্তিকৰ কি খবৰ‌ ৰে খবৰ ববৰ নাই। ইয়াতে ফোন চোন কৰিছিলোঁ, কিবা কামত ভবাই নাপালোঁ, ৰাতি দহটা এঘাৰত ফোন কৰোঁ বাৰু কিবা কিমান নাম্বাৰ পাইছেহি?
এশ আঠ পাইছেহি।
অ আৰু এখনতো নামাৰিব নহল।
অ, এই নকৈ না আগতে।
নকয়হি।
গমেই নাপায়, তাত থাকিও।
অ, সি ঘৰতে পৰি থাকে।
এখন আৰু কিহৰ পৰে
টেটৰ কাৰে পঢ়ে
অ, যেতিয়া আৰু এক্সাম দিব লাগিব
নালাগে এক্সাম দিব আৰু নাম্বাৰ বেছি উঠাব কাৰণে দিলেও এশ আঠ পাইছে নাই এইবাৰ যদি এশ এশ পোন্ধৰ মান পায়, আৰু ভাল বা এমিৰটা দিব এইবাৰ এ মি, এল পি পছ কৰছে না?
অ'হ
এইবাৰ এম‌ দিব।
অ'।
মানে যিমান নাম্বাৰ উঠাব পাৰে, সিমান ভাল। এশ আঠ পাইছে না, এইবাৰ যদি দি কেনে এশ দহ পায়, আৰু চান্স বেছি থাকে।
কৈছে অ'।
উম। তাক দেখাও নাপায়, ন সি, নাযায়ও ক'তো।
নাযায়ো সি ক'তো নোলায়, ‌ সেই গিলাখনত ঠাণ্ডাই
মাটিৰ বজাৰ আহ নেকি না নাহে? গমেই নাপাওঁ।
কত আহে।
পাবিগেহে তঁহতি‌
উম কিমান আছিল।
অঁ।
কিমান দিন পিছত লগ ইন কৰাৰ পিছত ফোন কৰা অপচন গিলা আহিছে।
উম দুইদিন না তিনদিন এনেুৱা। হয়।
অঁ। তই এতিয়াোৱা বহুত দিশ হয় মোক কিয় কোৱা নাই এতিয়া'
তইতো হাই নাই লগে পোৱা নাই সেনেকে। ৰৈছো আৰু ময়ে পোৱা নাই ময় নাপালে বিশ্বাস কেনেকে কৰিববি তই। আমাৰ গাঁৱৰে চলি গিলা অখনে কৰি আছে উৰুচ্চাহ আহ ত। এনে ক'ব বিচাৰাৰে। ত নাপাবি থাপাবিলাক সেইকাৰনে কাকো কোৱা নাই ম পাৰ বিষয়তে চবাই বিশ্বাস কৰ
তোৰ প্ৰথম কিমান সোমাইছিল আশি
অ এতিয়া মানে ফাৰ্ষ্ট যে টুৱেণ্টি থাকে টুৱেণ্টি সোমাই পিছত আৰ
ডেইলি কথা পাতিলি সোমাই এইটো মোৰ লগত তখনে কথা পাতিলি হা তই মলত কথা পাতি এটা পেমেণ্ট পালি এ যদি বেলেগৰ লগত পাতে আৰু সিয়াৰ লগতে পাবি
আহ। চবত নঠ মানে এতিয়া থাকিব লাগিব আৰু কথাই টাতে
অ তাকেতো ক'লো যেনেকে মোৰ তাতেই আছে এ তই মোক ফোন কৰিলি এখ দহ মিনিট তাত লিহা তাৰপিছত ফনটা কাটি কে ন যদি আধা ঘণ্টাৰ পিছত আৰু দহ মিনিট কৰা
অঁ পাৰি এনেকৈ ফাইভ টাইম পাৰব
ফোন কৰিব পাৰিম
নাই একেবাৰে এতিয়া পাঁচবাৰে পিছত ভেটত নাথাকে
একেবাৰে পাঁচবাৰ মানে তোক ফোন কলো ন আৰু পিছত পাৰিম
উম পিছত নহয় এতিয়া শেষ আৰু
চেচৰ মানে সি সেইটা দিনৰ কাৰণে চেষ
অঁ!
অঁ তাৰ নেক্সট দিনা আৰু পাৰিম
আহঁ
ভাল পইচা কামি আছা
হাই কৰা হ নাই মৰ
উম। কৰ ইচ্ছাও নাযায় না
আহ কৰিবি তাই মান খাব লাগিব না
সেই কাৰণে নেযায়
চিংগল মানুহ চবকে ফোন কৰি ঢাকলি তোৰ লগত তই যে মক ফোন কৰছি সাল যদি মোৰ হয় তোৰ লগত কথা পাতি তই এককলাই পুইচা পাবি না ময়ো পাম
মক কৰবি তেখন পাবি তই।
এখন যদি মৰি যা থাকিল হয়
অ নহয় এ তই কৰিবা লাগিব পিছত মই যেনকে মই কৰিছোঁ এখন
অ দেখোন মই তোক কৰিম আৰু
আহ দেইখন অপচোন কালি আহিবা আহ
আহ তাৰমানে তেখন যদি মই তোক কৰো তেখন তই তখন মই পাম। আহ আহ মাখি ৰিপ্লাই দিলে ভাল আছিল।